শুনিছো শুনিছো। এ কি কৰিবা গৰমত থাকিব পৰা নাই। এবাৰ বাহিৰত এবাৰ ভিতৰত।
উম।
তোমাৰ অসুবিধা আকৌ দিনটো কাম বন, তেনেকেই আছো আৰু।
কাম মানে কি কাম লগাই আছানো?
এ ভাত বনোৱা কিবা কৰা
অ।
এ মাচ অসুবিধা।
অ অ তেতিয়াহ'লে ঘৰৰ সমস্ত দায়িত্ব তোমাৰ আৰু এতিয়া।
অ। উ কালি ৰাতি বৌক মাতি আনিলো।
অ।
মোক মাতি আনি বৌৱে ভাতটো বনালে।
অ।
আকৌ ৰাতিপুৱা দায়িত্ব মোৰ পৰিলে আকৌ আজিৰ বৌকে মাতি আনিব
অ অ সেইটোয়ে বৌ আকৌ ঘৰত কাম থাকে যে, দিনত আহিবলৈও বেয়া হয়।
সেইটোৱে।
উ ভাত কিহেৰা বনালা?
ভাত তোমাৰ চয়াবিন, দাংবদি, আলু ভাজি।
উম।
তাৰ পিছত মাছ কালি জোৰ কাটি অনা মাছ আছিলে
উম।
এহ পাইছলৈ কালি আধা কেজিমান এ গৰৈ, কাৰৈ, পুঠি
অ
হে
অ অ অ অ।
ভাত খালা নাই?
ভাত খালোঁ টংফুছা উ ভাত তোমাৰ মই মেগী নিছিলো
অ ম
আমাৰ মানে অ মেগীয়ে দিমে বন আৰু
অ
আমাৰ ওৱান টাইমে খোৱা হয়
অ অ
উম তাৰ পিছত তোমাৰ সেইকাৰণে অলপ আগ তিনিটাম বজটা খালো ভাত
অ অ
আপিনি আকৌ আমাৰ দাদাও থাকে যে দাদাই আকৌ হেৰি নাখায় মেগী নাখায়
অ
উম দাদাকো আকৌ একটাকে ভাজি বনালো
আচ্ছা কালি মানে মই তোমাৰ ফোনটো ৰিচিভ কৰিবলৈ মানে মই উ হে তাইৰ লগত কথা পা দি পিনে টোপনি গুচি গ'লো আকৌ এক টোম গমেই নোপাওঁ
অ সেইটো কথা
এনেকুৱা টোপনি ধৰিলে
উম
শুই গ'লো আৰু আৰু আজিকালি গেম চেম নেখেলা হ'ল যে মন নোযোৱা হ'ল খেলিবলে
উম এই ৰ ময়ো কমাই দিলো গেম খেলিবলে
উম গ্ৰুপত মেছেজ দি থাকে তেওঁ মই নাযাও গেম খেলিবৰ কাৰণে
এ ভালো নালাগে ন
আজিব ন কালি বৰকে খেলিবলৈ মন নাযায় মই এই কাম এটাহে বিচাৰি আছো মানে যাবৰ কাৰণে কাম এটা লাগে মোক
অ অ মই এই কামতে গুচি আহিলো ঘৰত এনে থকাতকে
সেইটয়ে ঘৰত এনেই থাকি লাভ নাই না ৰাজীৱও গান্ধীও কৈ আছিলে তোমাৰ হে ফাৰ্ম এখন দুইটাই মানে উ তেকে খুলিম বুলি অ
অ যদি পুঁজি আছে তেতিয়াহ'লে খুলি দিয়া
বুজিতো এতিয়া নাইকিয়া হৈ আছে ন বুজিটো নাইকিয়া হৈ আছে
পইচাটো কিন্তু অকমান লাগিব খলে কাৰ খোৱাব কাৰণো মানে এক বেষ্ট পুহিব কাৰে কণ নাই বুলি তোমাৰ হাতত পঞ্চা ষাঠি হাজাৰ টকা লাগিব
অ
মানে নিজাববীয়াকে
অ অ
যদি কোম্পানী আজিকালি যে কোম্পানী ফালৰ পৰাও দিয়ে ন পুহিবলৈ
অ
যদি কোম্পানীৰ ফালৰ পৰা পুহিম বুলি ভাবিছা তেতিয়াহলে তুমি হ'লেও ঘৰটো বনাব কাৰণেতো পইচা লাগিব ন কাৰণ ঘৰটোতো নিজে বনাব লগীয়া হয়
এ মানে কেচটো কি শুনা
কোৱা
মানে বাহতৰ গান্ধী হতৰ আ আছে
অ ৰাজী বতৰ ঘৰ আছে অ
অ বাহটোত এটা ঘ পৰা আহিম বুলি কৈছে মুঠতে বাপেকে মই সিয়ে মানে লাগি দিলেই হ'ল মানে লাগি মেলি বনালেই হ'ল ফাৰ্মখন
উম উম তেতিয়াহ'লে হেৰি কৰাোৱা পাৰ পাৰিলে খোলা
তাকে মোৰ ওচৰত এতিয়া যে পইচাটো একেবাৰে নাইকিয়া হৈ আছে সেইটোোৱে ন প্ৰব্লেমতটো সেইটোোৱে হৈ আছে
উ লাগিব একেবাৰে নাই বুলি কলে তোমাৰ ধ দহ বিশ হাৰ টকা লাগিবই
সেইটোৱে সেই ইমানতটো নায়েই এতিয়া মোৰ ওচৰত এতিয়া চিখৰ খাবলৈ দহ টকা এটা নাইকিয়া হৈ আছে
উম
অৱস্থা একেবাৰে বেয়া মোৰ এতিয়া
মই মই তোমাক এটা কথা
হা হা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শনিছা নাই হেল্ল' আৰুল